হয়।
নমস্কাৰ - নমস্কাৰ চিনি পাইছে নহয় ন মোক?
অ অ কওকচোন?
বাকী খবৰ খাতি ভালে নহয় ন আপোনাৰ?
উম উম ভালেই। আ আপোনাৰ? ঘৰ ফালে আছো আৰু।
হয়।
আপোনাৰ কেনেকা?
মোৰো এয়া ভালেই আৰু চবৰে ঘৰৰ ফালেও ভাল মোৰো অলপ অলপ অসুবিধা হৈছিল মাজতে মানে এতিয়া ভালেই চবৰে।
উম আপুনি যে কিবা জব এটা কৰি আছিলে জবটো কি হ'ল মানে?
মই মানে মই মিটাৰৰ কাম কৰি আছিলো বুজিছা এই স্মাৰ্ট মিটাৰ যে আহিছে এতিয়া। মানে এজন বন্ধু আছে, বন্ধুজনৰ লগত মই একেলগে পাৰ্টনাৰ হিচাপে কৰিছো। মানে এটা মিটাৰত আপোনাৰ ডেৰশ টকাকে দিয়ে, যদি আপুনি কৰিম বুলি ভাবিছে। তেতিয়া ওলাবা মোৰ লগতে, মোকো এজন মানুহ ব্যক্তি জ প্ৰয়োজন হৈ আছে।
হয়, জবটো কৰা কৰিবতো পাৰিম মানে এতিয়া আপোনাৰ তাত বেলেগ এটা জবত মাথা মাৰি আছিলো সেই জব টো মানে মোৰ এতিয়ালৈকে হোৱাগে নাই।
কি হয় মানে জৱটো মানে কি মানে
মোৰ আপোনাৰ এইটো হোটেল মেনেজমেন দি দিও
অ হয় হয় হোটেল মে
হয়।
জেগাটো ক'ত এনে আপুনি য'ত কৰি আছে?
কৰি আছোঁ মানে মই আপোনাৰ ট্ৰেইনিং কৰি আছিলোঁ গুৱাহাটীত।
হয়।
ট্ৰেইনিং কৰা পাছত মোৰ চাৰিমাহ ক'ৰ্চ কমপ্লিট হ'ল।
হয়।
হোৱা পাছত মই মানে এতিয়া আপোনাৰ প্লেচমেন্ট দিছিলে আমাক চেন্নাইত -চেন্নাইত মই যাব নোৱাৰিলোঁ মানে মোৰ ঘৰ অসুবিধা এনেকা- এনেকা মাৰ বেমাৰ হৈ থাকে। মই মানে সেইটো কাৰণে যাব নোৱাৰিলোঁ।
হয়।
এতিয়া মোৰ তাকে মানে জবটো মোক ক'ল কৰি আছে ছাৰে মোক কল কৰিছে কৰি আছে মানে চাবলে আৰু তাকে ভাবি আছো এতিয়া মই নক উম, এই সলয়টো
আপুনিতো হয়- হয় আপুনিটো এইটো মাহটো ফ্ৰী আছে এইটোটো চামাৰ ভেকেচন?
উম-উম ফ্ৰীটো আৰু কিহল এনেই আছো ঘৰতে খেলি কৰি আছো।
তেতিয়াহ'লে আপুনি এপাক ওলাওক মোৰ লগতে স্মাৰ্ট মিটাৰ আমি লগাব যাম দুইজন। কিবা এটা হাত খৰচো ওলাই থ'ব আপোনাৰ বুইছা?
সেইটো পাৰি এনে আপোনি হেৰিটো আপোনাৰ দৰমহাটো কেনেকে কে দিয়ে মানে সেটোত?
দৰমহাটো মানে আপোনাৰ দৰমহা চিষ্টেম নহয় এইটো পাৰ মিটাৰ এটা মিটাৰত আপোনাৰ ডেৰশ টকাকে।
অ',
যদি আমি এ দিনত আপোনাৰ আনটা, নটা মিটাৰ লগাও তেতিয়া যদি আমি মানে সেটো আপোনাৰ মানে সপ্তাহত দিয়া গোটেই সপ্তাহও মানে আপোনাৰ সোমবাৰে ধৰি লওঁ আপুনাৰ ধৰ লওক আপুনি চাৰি হাজাৰ বা পাঁচ হাজাৰ টকা এটা পাব প্ৰত্যেক সপ্তাহত।
এটা মিটাৰত মানে দুশকে।
হয়-হয়।
উম, যিমান মানে আপুনি যিমান পাৰে আৰু মানে ন'?
হয় -হয় যিমান পাৰোঁ।
আপোনাক চানডে ছুটি থাকে নে -নে গোটেই আপোনাৰ সপ্তাহটোৱে কৰিব লাগে এইটো কাম?
নাই -নাই আমাৰ চানডে চুটি থাকে।
উম, তাকে।
পাৰি নোৱাৰা নহয় কামটো কৰিব পাৰি।
হয়।
এ আৰু তাকে এতিয়া
যদি আপুনি কৰিম বুলি ভাবিছে তেতিয়াহ'লে মোক আপুনি জনাব ফোন এটা কৰি কিনে?
জনাম বাৰু দে ন' আপোনিটো কৰি আছে ন?
হয়।
মই এতিয়া ফোন কৰিলোঁ খবৰ
হয় এ চোলাটো খোল বাকী এতিয়া ক'ত আছে আপুনি?
মই আছো খেলা জেগাত মানে আপোনাৰ আজি আমাৰ এনেকে- এনেকে কথাই- কথাই মানে কামি ফিল্ডৰ ফুটবল খেলোতো আমি আবেলি -আবেলি।
হয়।
এয়া পোচ মানে এনেকা বনালো আমি চবে।
হা- হা ঠিকে।
বনোৱা পাছত মানে সেয়া আৰু এনে কথাই-কথাই চবে পইচা এনেকে-এনেকে দিম বুলি কলে। মানে আমাৰ চাকৰি এৰাল মানুহ আছিলে ন আমি ইমান মানে দিয়া নাই আৰু।
পঞ্চাশ টকাকে আমি দিছো আৰু।
হয়-হয়।
তাৰ পিছত সেনেকে বস্তু ঘপচে ওলাই গল ফোন কৰিলে ইয়াত নাই সেইকেইটা পইচা পিছত দিয়াকেইটা অলৰেডি দুটা নাই ধৰ ক'ত আছে ঠিক নাই। ডিউটি মানে আৰু তাত লখিমপুৰ নাথাকে। তেনেকে
তাৰপিছত বিয়াখন আছে বোলে হয় শুনিছো।
অঁ বিয়াখন আছে।
অঁ বিয়াখনত এনেই আপুনি জানিব নেকি আপোনাৰটো ঘৰৰ ওচৰতে এনেই কেটাৰিংটো কাক কৈছে?
অঁ কেটাৰিংটো কাক কৈছে মানে কোৱা নাই।
অঁ এতিয়ালকে কোৱা নাই ন। যদি আপোনাক লাগে আপুনি কব তেখেত হঁতক। যে মোৰো এটা কেটাৰিং গ্ৰুপ আছে মানে কেটাৰিং মোৰো মানে অকণ ভাল হ'ব হয় নে নহয় আপুনি নিজে কওক। মোৰো এটা বিজনেচৰ নিচিনাই কাম সেইটো হয়।
তো-তো লাগিবই ন। এনে বহি থাকি আৰু কাম নাই কেটাৰিংটো
হয় একেবাৰে হাত
ধুনীয়া আৰু ধুনীয়া আৰু অ সেইটো আপোনাৰ এদিনত কইনা-কইনা
অ কইনা বিয়া ন ঠিকে আছে।
কইনা বিয়াত ভাল হব দেই। কইনা বিয়াত কইনা বিয়াত মানে কইনা বিয়াত মানে ভাল আৰু পইচাটো অলপ তোমাৰ অলপ কষ্টও হ'ব সেইটোত কেটাৰিঙত৷
হয়-হয় এইটো গম পাইছো কইনা বিয়াত কিমান কষ্ট হয়, ৰাতি দৰা আহে।
উম চব উম তেনেকে আৰু এইটো ভাল আ দে। পইচাটো মানে একে আপোনাৰ কইনাৰ বিয়াত পইচাটো একে মানে সুদে মুলে ওলাই যায় আৰু।
হয়-হয়।
মানে পাঁচশ, ছশ অ সেইটো যদি আপুনি মাথা মাৰিব পাৰে পাঁচশ ছশ ওলাই যাব আপুনি যদি ভালকে ভাল হয় আৰু সেনেকা আৰু কথাবিলাক কেটাৰিঙত৷ খাবওতো পাৰিবই ন আপুনি কেটাৰিংত কইনাৰ বিয়াততো একদম ৰাতিপুৱাৰ পৰা ৰাতিলেকে খাব পাৰিব।
হা সেইটো গম পাইছোঁ বাৰু।
সেই কইনা
বাকী আপুনি ইণ্টাৰভিউ চিণ্টাৰভিউ দিয়া নাই নেকি? এনে আছাম পুলিচ এছ এচ চি কাৰণে?
দিছো-দিছো মানে মই আপোনাৰ এছ এছ চি দিলোগে একজাম।
কেনেকা হৈছে উ গম নাপালো মানে মই আপোনাৰ ম মাৰ্ক্স তোৰ নাচালো মানে মোৰ বাকী কেইটাই চালে লগৰ কেইটামানে এটাই কিমান ছিক্সটি পাইছে এটাই ছেভেনটি পাৰ্চেন্ত এনেকে এনেকে পালে তাত মই ভাবিছো কিমান নো পাওঁ ফাছ ফাৰ্ষ্ট টাইম দিছো। ফাৰ্ষ্ট টাইম দিছো আৰু মানে দিলো মানে এটা দিলো আৰু ন এটা আপোনাৰ হয় ন মানে মানুহৰ এটা এ থাকে ন মানে এক্স এক্সপেৰিয়েন্স থাকে সেইটো এক্সপেৰিয়েঞ্চ মানে মই আছে৷ আজিলৈকে এছ-এছ চিত দি পোৱা নাছিলো এবাৰ দিলো যোৰহাটত পৰিছিলে মোৰ।
যদি আপুনি এনে দৌৰিম বুলি ভাবিছে একে লগতে মোৰো সদায়-সদায় আপোনাৰ ৰাতিপুৱা আৰু সন্ধিয়া এপাক এপাক আহো দৌৰিব ফিল্ডত আপুনি পাৰে যদি আহক মোৰ লগতে আহি ধুনীয়াকে দৌৰিব পাৰিম আমি দুইজন একেলগে বুজিছে। কাৰণ ৰাতিপুৱাও ওম ৰাতিপুৱাও এনেই থকা হয় আকৌ সন্ধিয়াও এনেই থকা হয়। ধুনীয়াকে আমি দৌৰিব পাৰিম আৰু ৰাতি সন্ধিয়া ফুটবল খেলাও হয় যেতিয়া, ফিল্ডতে।
মই মানে দৌৰো মানে মই আপোনাৰ দৌৰিছিলো মাজতে, ৰাতিপুৱা-ৰাতিপুৱা। দৌৰিছিলো মানে তাৰপিছত এ মই ট্ৰেইনিং কৰি গুচি যাব লগা হ'ল যে সেইটো কাৰণে মই আকৌ কিবা মনটো নোযোৱাৰ নিচিনা হৈ গল সেইটো কাৰণে মানে। আকৌ ফুটবল খেলিয়ে থাকো ন দৌৰাটো সেইফালেও হৈ থাকে।
হয়।
হেল্ল', উম তাকে আৰু সেয়া দৌৰা টো মানে হৈয়ে থাকে ন। দৌৰাটো মানে কি ক'ব? দৌৰাটো হৈ থাকে মাজে মাজে দৌৰা খেলা-ধূলা সেয়া চলিয়ে থাকে আমাৰ।
হয় হয় সেই দৌৰাটো চলিয়ে থাকে। বাকী এ আমাৰ ঘৰৰ ওচৰতে আজি অকমান বন চাফা কৰা ওলাইছে তাতে মানে কাম চলি আছে আপোনাৰ।
হয়, অ। তাকে আৰু সেইয়া আৰু কথা কি ক'ব আৰু মানুহৰ।
হয়। মানে লগৰ বোৰে চবেই খেলে যেতিয়া অকন ফিল্ডখন আজি চাফা কৰিছে ভালেই কৰিছে ন, কি কয়?
এইটো কৰিবই লাগে। ফিল্ডখন ন আপোনাৰ ফুটবল খেলা কথা ন এইটো এতিয়া ফুটবল হ'লে এটা বেয়া আৰু মানে গা ধু থাকিব বন চন ওজত মাৰি দিব আঙুলি ভাঙি যাব, পৰি যাব কোনোবা, তেনেক কে আৰু বেয়াই হৈ যায় আৰু বেছি। এয়াই আৰু।
আজি আমি দুইজন মিলি এটা বিজনেচ আৰম্ভ কৰিম বুলি ভাবিছো আপুনি যদি ফ্ৰী আছে আপুনি কওক যদি বিজনেছটো আৰম্ভ কৰে যদি মোৰ লগতে।
পাৰি বিজনেচ মানে কেনেকা আকৌ?
বিজনেচটো আপোনাৰ এতিয়াতো বাৰিষা চিজন আহিব ন এতিয়া বিজ নেচ আমি ফিচাৰী এটা খুলিম বুলি ভাবিছো আপোনাৰ ঘৰত আমাৰ ঘৰত পিছফালে মাটি অলপ আছে তাতে এটা ফিচাৰী আছে মানে পুখুৰী, তাতে মাছৰ আমি এটা বিজ নেচ কৰিম বুলি ভাবিছো আৰু যদি পাৰো আমি আপোনাৰ ওপৰতে আমি এটা মুৰ্গী গঁৰাল এটা বনাব পাৰিম বুজিছে?
হয় হয়, সেনেকাকে আপোনাৰ বিজনেচটো হয় সৰু বিজনেচটো সদায় মানে আপোনাৰ সৰু সৰুকে হ'ব ন যিয়ে নহওক ব্ৰইলাৰ ফাৰ্মে খুলিলে আপুনি ছাগলী ফাৰ্ম কিবা ফাৰ্ম চব সৰু সৰুকে হৈ যায়। আপুনি যদি এইটো ভাবিব পাৰিছে যেতিয়া উম ভাবিব পাৰিছে যেতিয়া হ'বও পাৰে।
আপুনি মোৰ লগত এপাক ভালকে ধুনীয়াকে কথাটো পাতি ল'ব বুজিছে কাইলে কাইলে আপুনি পাছবেলা আহক। পাছবেলা আহি পেলাই মোৰ লগত আমি ধুনীয়াকে কথাটো পাতি লওঁ, বুজিছে?
উম।
কথাটো পাতি কেনে আমি দুয়োজন ভালকে বুজি লম ত' কি কি কৰিব লাগে কিমান ইনভেষ্ট হব? হয় কিমান ইনভেষ্ট হয় এইটো আমি ধুনীয়াকে পাতি ল'ব পাৰিম।
উম।
ইয়ালে আহক এপাক আপুনি নহ'লে আমাৰ ঘৰৰ ফালে।
যাম আকৌ মোৰ যদি কাম মোৰ যদি আপোনাৰ কাম মানে ওলাইও যাব পাৰে হা মানে মোৰ কালি দাদা এজনে মানে মোক
অ যদি যদি ফ্ৰী আছে তেতিয়াই আহিব আৰু।
হয় হয় হয়, মানে মোৰ বিয়াৰ ফটোশ্বুট এটাত থাকিব লাগে মানে, উম উম।
পানী চাটনি খোৱা হ'ল আপোনাৰ?
ভাত পানী মোৰ নাই উয়া আম উম উ উ উ, ভাত পাতি মানে আমাৰ সেয়ে আপ নাই খোৱাই নাই।
খাম অলপ দেৰিকে মানে মোৰ মা নোৱাৰা হৈছে আজি।
হয় হয়, আমাৰ এইয়া আমাৰ ঘৰৰ ওচৰতে এটা আজি মানে ফিল্ডৰ মানে ভোজ আছিলে তাতে আহিছো। সেইটো ভাত মানে অকণমান বহুত মাংস ভাত আয়োজন কৰিছে মানে বুজিছে। যোৱাচোন, তাতে আহিছো মানে আৰু লগৰবোৰো আছে।
হয় হয়, কেট।
যিহে গৰম মাৰিছে আৰু এতিয়া মানুহবোৰ ঘৰতো ভালকে থাকিব নোৱাৰা হৈছে।
গৰম আৰু বা গৰমৰ কথাটো নকব আৰু এতিয়াই বৰষুণ এতিয়াই ৰ'দ।
হয়, আ।
মানুহৰ বৰষুণতো আকৌ এতিয়া আমাৰ ইফালে বৰষুণ দি আছে। আপোনালোকেও চাগে দি আছা বেছি দূৰ নহয় নহয়, টুপ অ আ।
এতিয়া এনেই অকমান আগতে ৰ'দ আছিলে। এতিয়া আকৌ কণিয়াই আছে বৰষুণ।
হ অ অ অ। এয়া বৰষুণ ৰদ দি দিয়ে কোনোবা এতিয়া আপোনাৰ বৰষুণ দি থাকিলে ৰদটো দি দিব চাবচোন। এনে লক্ষ্য কৰিছে নাই আপুনি?
হয় হয়।
সেইটোৱে বৰষুণো দিব সবচাইডে দি দিব কিবা দিব হেন হৈয়ে থাকে।
এটা হেৰিত কম্পিটাৰ ক্লাছ আম উ উ। কৰি আছিলে এতিয়াও কৰে নে কম্পিউটাৰ ক্লাছটো নে হল এৰিলে।
কম্পিউটাৰ ক্লাছটো মই কৰিছিলো মানে মই আপোনাৰ শেষেই আপ ক্লিয়াৰ হৈছিলগে আৰু আপোনাৰ মোৰ এক মাহ আছিলে।
হয়, এক মাহ ন।
এক এক মাহটোত হয় মোৰ মানে এক মাহ মাহটো মোক
পাৰিলে উঠিম।
উচ্, উম উ উ উ, পাৰিলো হয় মানে মই আপোনাৰ আকৌ এই এ এ। কম্পিউটাৰটো মই আপোনাৰ নোৱাৰিলো মানে মই। তাকেহ গৈ গৈ অসহ্য লাগি গ'ল সেইটো কাৰণে নগ'লো মানে ই ই ই হা। এমাহ এটা আছিলে মই এ আপোনাৰ মই এমাহটো যদি কৰি ল'ব পাৰিলো হয় মই আপোনাৰ ইয়াৰ চাৰ্টিফিকেটখন পাই গলোঁ হয়। মানে এতিয়াও মই চাৰ্টিফিকেট খন পাই যাম। হয় মই মানে এতিয়াও চাৰ্টিফিকেটখন পাই যম যদি মই এক মাহটো এতিয়া মই পুৰা
অ অ অ, আপুনি আপুনিতো এতিয়া এইটো মাহত তো এনে ফ্ৰী আছে আপুনি যদি পাৰে কিমান ধৰক কম্পিউটাৰ ক্লাছ আপোনাৰ এঘণ্টা খুব বেছি। আমি যাও এপাক কৰি কিনে হওক চাৰ্টিফিকেটখন উলিয়াই লৈ আহিব পাৰিব তেতিয়া।
সেইটোতো আপোনাৰ এতিয়া কওকচোন লৰা আপোনাৰ টেনচন চবফালে হয় নে নাই।
হয় হয়।
এতিয়া আপোনাৰ মই চাক চাকৰি চাকৰিৰ কথাও চাকৰি ভাল আহিব লাগিব। কিবা আপোনে পাহে পইচাটোতো লাগিবই ন আমাৰ।
উম উম সেইটো
ল'ৰা মানুহে চলিবও লাগে ন সেইটো কাৰণে আৰু মানে আমাৰ সেইটো এই আকৌ তাত গুচি যাম আকৌ তাতো পইচা কেইটামান যাব মানে তাত আপোনাৰ মই এতিয়া যদি এম এমাহটো কৰিম বুলি ভাবো মানে তাত পইচা দি কৰিব লাগিব বুজিছে। ঠু ঠু। সেইটো মানে মই অলপ মোৰ মানে মেইনকেছ পাৰিলো হয় মই আপোনাৰ মোৰ আই ডি কাৰ্ড খন নাই মানে এতিয়া হেৰাই থাকিলে। আই ডি কাৰ্ড খ হলে মই পাৰিলো হয় এহ্ হে সেইটো কাৰণে মানে আৰু
ঘু ঘু ঘু ঘু আচ্ছা আচ্ছা ঠিকেই আছে বাৰু আই ডি ঘৰত যদি আপুনি পাৰে আকৌ এবাৰ ষ্টাৰ্ট কৰিব পাৰে কম্পিউটাৰ ক্লাছটো বুজিছে।
পাৰি পৰাততো আপোনাৰ এমাহটো।